হেল্ল'।
হেল্ল' অ বক।
অ ব শুনিছা অ এয়া ভাত খাই অকমান বহি আছো।
অ মোৰ ভাত খাই বহি আছো ৰ'ব তাকে ভাবিলো এইবাৰ খবৰ লওঁ। বাকী কি বনালে আজি।
ভাল তোমাৰ।
আহ ভাল ভাল কি বনালে আজি।
আজি মাছ আৰু সেই পানীলাও বনালো ৰবা।
অ ভালে হৈছে মই মাহৰ দালি বনাইছিলো। মাহৰ দালি বনাইছিলো মানে উ হেৰি ছজনা পাত দি। আৰু পুই শাক ভাজিছিলো। বাকী এতিয়া টিউচন আৰম্ভ হবই চাগে। হেল্ল'। হেল্ল'। হেল্ল' শুনিছেনে। হেল্ল'। শুনিছে নে নাই বৌ।
অ অ শুনি আছো এতিয়া কোৱা তোমাৰ চাউণ্ডটো কমি আছে নেকি মোবাইলৰ।
মোৰ চাউনটো হয় নেকি এইবাৰ শুনিছে।
অ এতিয়া শুনিছো দিয়া।
অ মানে টিউচনতটো আৰম্ভ হবই আৰু। হা বাকী। অ এই আমাৰ লৰাটোক অকমান চাব দেই পঢ়াৰ কাৰণে ই একদম পঢ়িবই নোখোজে। উ
পতি পা ঘৰতত। একদম পঢ়াত মনোযোগ নাই এ জ্যোতিষমানৰ লগত পৰি দুষ্ট হৈছে গম পোৱা নে।
অ অ এতিয়া পৰীক্ষা বা কি কৰিছে ৰিজাল্ট দিলেহে গম পাম।
উম ভাল হোৱা নাই।
ভাল নহলে।
দুই চাৰিটা মান অ দুই চাৰিটা মান ভাল হৈছে সেই চাইন্স তাইন্ঞ্চ বিলাক বহুত হেৰি তোমাৰ জানা বস্তু ভুল কৰি কৰি থৈ আহিছে।
অ সেই কয় কি চব পাৰো মই চব পাৰো বুলি লিখি সিটো আহিব এতিয়া কি লিখিছে আৰু ৰিজাল্ট দিলেহে গম পাম আমাৰ।
সোমবাৰে গম পাব নহয়।
অহ অহ এতিয়া মাইনা কি কৰি আছে।
তাই আছে এনে এই তনুশ্ৰী আহিছে তাইৰ লগতে বহি পেলাই কিবা লিখা পঢ়া কৰি আছে। নুশুৱে অ দিনত বহুত দুষ্ট।
এইয়াই আমাৰ বাবুও নুশুৱে এই ইমান শুব দিও অকণমান ৰেষ্ট ল'ব দিও নাই ইয়াত খেলি আছে মানে অকমান খেলি লও
শুও শুও লাগি থাকে।
অহ।
সিহঁতৰ আৰু টোপনিয়ে নালাগে।
অ আপোনাৰ মা গ'ল নেকি?
হেল্ল'!
হেল্ল' আপোনাৰ মাঁ গ'ল নেকি? হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'!
কাটি নিদিবা ফোনটো। অহ কাটি নিদিবা লাগি আছে।